অ। কি হ'ল।
কোৱা কি কৰি আছা।
আৰু এই কিবা কিবি। ঘৰত কাম চাম কৰি কৰি ভাগৰ। উলাই গৈছে আৰু ভাল লগা নাই। আৰু গোটেই দিনটো এনেকেই গৈছে। দেওঁবাৰটো মোৰ কেতিয়াওঁ ইমান বেয়া যোৱা নাই।
অলপ ৰেষ্ট লোৱা।
সময় নাই। নাই এই ঘৰ লগৰটোৰ ঘৰত গৈছিলোঁ। ইহঁতে আকৌ কৈ আছে বিৰিয়ানী বনাব। ইহঁতে গৈছে মটন আনিবলে। মোক লগাই থৈ গৈছে কামত। আকৌ দাদাই ফোন কৰিলে, কয় ঘৰত যা তই ডকুমেন্ট এটা ওঁলাব লাগে ।আকৌ আহিছোঁ ঘৰত ডকুমেন্ট । লগৰ বিলাকে মাতি আছে। কি হ'ল তই এতিয়ালৈকে গুচি গলি আমাৰ কাম নকৰাকে। সোনকালে আহ এতিয়া আকৌ গৈ আছোঁ। কোৱা নাই এনে এনে মানে গো গোটেই দিনডাল ইমান বেয়া গৈছে মানে চবে মোক ভাবি আছে মই কি মানো।
গোটেই দিনডাল মই কামেই কৰি আছো। কোনো চোৱা নাই যে কি কয় মই এটলিষ্ট অকমান ৰেষ্ট পাইছো বুলি।
অ ৰেষ্ট অলপ কৰিব লাগে।
মানে তাৰ এটা লগৰ লগত যদি মই কাম কৰি মানে কাম কৰি পেলাই কিবা এটা প্ৰগ্ৰাম কৰি আছো বেলেগ লগত ত গম নাপায়। ত সেইকাৰণে গম নাপাই সিও মোক মাতি লৈছে কি ভাবিছে মই চাগে ফ্ৰী আছো ৰাতিপুৱা একো কৰা নাই দুপৰীয়া মোৰ লগত থাক। স দুপৰীয়া তাৰ লগত আছ ত ৰাতি আৰু এটা মাতিছে। কি আহ তইতো গোটেই দিনডাল মোৰ লগত নাহিলি এতিয়া ৰাতি মোৰ লগত থাক কিবা এটা কৰিম খাম আমি মিলি পেলাই এতিয়া মই যে তিনটাৰ লগত তে যে কাম কৰি আহিছেইটো কোনো চোৱা নাই আৰু। এইফালে মোৰ অৱস্থা বেয়া হৈ আছে মানে
অ খাই লোৱা। কিবা এটা খাই লোৱা।
খাম মানে পেট মোৰ ফুলি আছে মই দুপৰীয়া ভাত খাইছো চাৰিটা বজাত।
অ মইতো আজি চাৰিটা বাজিলে চাৰে চাৰিটা বাজিলে তাৰপিছত অলপ শুইছো সেয়া পাঁচটাও বজা নাই। পাচঁটা পুন্ধৰত মোক উঠাই দিলান মোৰ ডগিটো। ভাও ভাও কৰি কৰি মানুহ আহিছে মানুহ আহিব নোৱাৰে। আমাৰ ঘৰত।
উম মানুহ আহিলে ভুক কেইতাৰিখৰ পৰা
মানুহ আহিলেই হ'ল অলপ অলপ চাউনড পালে বাহিৰৰ মানুহ বেলেগ মানুহে উম এতিয়া ঘতি গৰম আহিছে শুনিছা সেয়া হাহি
ঘটি কেটামান অকমান খুৱাই দিয়া
অ আমাৰ ঘৰত আহিছে মানে কিবা কামত সেইটোৰ কাৰণে আয়ৰা চাইছে না মানুহ আহি শব্ ত পাইছে এ ভুকি আছে।
বা ভতি গৰম তোমাৰোকো ঘৰতো যায় নে?
আজি আহিছে কালি মানে আমাৰ অফিচত আহিছে অফিচৰ তলত। ত মায়ে মানে মাতিছে। হা ত মানে নিব মোৰ কাৰণে উম ত তাৰপিছত তাৰ ফেচবুক আছে ন। ত মানে ফেচবুকত মানে কিবা এটা গণ্ডগোল হৈছে ত' সেইটোৰ কাৰণে মায়ে আমাৰ মায়ে বুজাইছে ত এতিয়া তাৰ একাউন্টটো ঠিক কৰিব লাগে, আহিছে আমাৰ ঘৰত। মানে এড্ৰেছ লৈ কিনি খুজি খুজি তাৰপিছত এতিয়া ঠিক কৰি দি আছে।
আহ্! এতিয়া আছে নে গ'ল?
না আছে ঠিক কৰা হোৱা নাই।
কি ধুনীয়াকে মাতে ঘৰ
তো মোৰ মোক লাজতে পেলাই দিছে। আমাৰ পাৰাত আহিছে আহি কিনি ইমা মানে মোৰ পেহী আহিছে মোৰ পেহীয়ে কৈছে কি অ মানে মোক মাতি আছে মোৰ নাম দি মাতিছে। মাটিক আহিছে তাই যে মোৰ নাম দি গান গাই আছে চিঞৰি।।
অ এনেও যাৰ তাৰ নাম দি পেলাই গান গাই থাকে ন।
শুনিছে না মোক এইটো নাম দিয়ে মাতে এতিয়া।
আৰু যা-তা নাম পালেই হ'ল মানে ৰিচ
উম।উম । আৰু মোৰ নামটো শুনিলা মানুহে এইটো নাম দিয়ে মাতে । কালি আমাৰ ছাৰ এটা আছে। মানে মই খালি মোৰ নাম তো কৈছোঁ । এ- এইটো নাম দি দিলে ন'।
বাইদেৱে কি নাম দিছিলে? গতি গৰমে?
নাই নকওঁ, পিছত কম।
আৰে কোৱা
নাই, ইয়াতে কব নোৱাৰোঁ। নাই, ইয়াতে কব নোৱাৰোঁ। উম।
উম, ভালেই ফেমাছ হৈ গৈছে তেনেহলে।
মোৰ নামটো মোৰ ভাল নালাগে। চবে জোকাই থাকে।
উম।
চকো এইটো নাম দিয়ে মোক লাজ লাগি যায়।
লাজ কি হয় এইটো তাকো।
উম, লাজ লাগে।
যদি লাজ লাগে, তেনেহলে চবেই আৰু বেছিকে কব । সেইটো নামত যদি
কয় মোৰ লাজ লাগিছে বুলি। উম লাজ লাগে। থাক।
লাজ লাগিছে বুলি ক'লে, তোমাক আৰু জো পাই থাকিব । তুমি কবা অ' আৰু বেছিকে কোৱা - বেছিকে কোৱা । মই একো পাত্তাই নহয়। তেনেহলে চোৱা । পিছতকে আৰু কেতিয়াও নকয়। বা টো নামেৰে নামাতে আৰু তোমাক। ক'ব কে হেই পাত্তাই দিয়া নাই। কি মাতি থাকিম আৰু।
কাই থাকে।
হঁ - হঁ - হঁ-।
ন মাতটো দিলে মই খাৰো দিওঁ । তথা দিওঁ
কিয় খাৰ দিয়া আকৌ, যদি মাতি থাকে সেইটো নামত?
অ ', তেনেহলে ভাবিব যে মোৰ পাত্তাই- মই পাত্তাই নিদিওঁ।
অ', এই টো নাম মোৰ যদি নহয় যদি, বেকাৰকে পাত্তা দি কি লাভ? অ', সেইটোতো আছেই । কিয় পাত্তা দিয়া
টাইটল নকয়। এইটো- এইটো ৱাৰ্ডটো বা- ওলায়। দিয়ে।
আহ',
হেল্ল', ক, লাজ লাগে।
এ ', লাজেই কথাই নাই। অ, ইমান গৰম লাগিছে, ফেনৰ তলত অকমান বহিব পৰা নাই, গোটেই দিনডাল যেনে- তেনে,
আজি, তথাপি অলপ- অলপ -অলপ গৰম, বেছি গৰম দিয়া নাই।
কিন্তু, মোৰ বহুত গৰম লাগি আছে। আছে, আৰু গোটেই দিনডাল যেনেকা মই গৈ আছো নহয় খোজকাঢ়ি আছো আৰু দিনতটো কাম কৰি আছো, মোৰ একেবাৰে ভাগৰ লাগি গৈছে আৰু
তুমি বাইক স্কুটি চলাব নোৱাৰা নেকি?
স্কুটি পাৰো চলাবলে। কিন্তু, নাই
অ এই
কি শুছো কিন্তু, এবাৰ যদি চলাই দিওঁ মই এবাৰ তোমাৰ চল চলাব পৰা নাছিলো, লগৰটোয়ে ক'লে চলাচোন, তাক লৈ পেলাই মই নগাঁও পৰা ফুৰি আহি গৈছো।
অ, ভালেতো মোৰ, মইতো অলপ- চলপ জানো মোৰ পাপাই শিকাইছিলে অলপ, এতিয়াতো পাহৰি গৈছো। বহুত বছৰ আগত
তেনেহ'লে ভালে হ'ব, যদি তুমি আৰু মই যদি প্ৰেক্টিছ কৰি, তাৰমানে দুজনেই শিকি যাম।
উম, মই ভাবিছো
আছে অ ভাবিছা যদি মই ভাবিছো যদি বোলে দুজনে একেলগত লৈ লওঁ, শিকি লম ৰাতিপুৱা- ৰাতিপুৱা,
অ, এইটোয়ে ল'ম চাগে মোৰ এডমিচন টো হৈ লওক, তাৰপিছত এডমিচন হলে তাৰ পিছত মই লম, ন ন নহলে যে বহুত মানে কষ্ট হৈ যায় আহোতে খোজ কাঢ়ি আহো। কেতিয়াবা যাওঁতেও খোজকাঢ়ি যাওঁ বহুত আৰু কিমান টমটমত যাবা টমটমৱালাই যে বহুত পইচা খুজি থাকে।
অঁ তাকেইেতো টমটম ভাড়া কৈ কম পইচা যায় নেকি। নিজৰ এ স্কুটি এটা হ'লত ধৰা এশ টকা দি তেল ভৰাই লৈ কমচে কম আপ ডাউনটো হৈ যায় গোটেই দিনডাল এই আজিকালি পে চলচি দাম পাইছে তুমি গম নপোৱা?
নাই মোৰ স্কুটি বাইক
নাথাকিলেও কিন্তু আজিকালি দিনটোত যিহে পেট্ৰ'লৰ দাম বাঢ়িছে আৰু পেট্ৰ'লতো নোপোৱা হৈছে আৰু পেট্ৰ'ল পেট্ৰ'লেই নাথাকে আজিকালি।
উম।
দোকানৰ মালিক বিলাক যে কি কয় দোকানৰ কাৰণে যে মেডিচিন আনিবলৈ যে যায় পেট্ৰ'লে নাপায়। কিমান অসুবিধা হয়। বোলে য'তে ত'তে ঘূৰি, ফুৰি থাকে। এইটো পেট্ৰ'ল পাম্পত নাই, সেইটো পেট্ৰ'ল পাম্পত নাই।
পিছততো কোনোবা, কোনোবা মানুহ আছে দোকানত পেট্ৰ'ল বিক্ৰী কৰে বটলত।
এইবিলাক আৰু ধৰিব পাৰিলে পুলিচ আৰু দাণ্ডা বাৰী
উ উ আমাৰ বৰ্তাটো সেইদিন, সেইদিন হে কিনিছে দোকানৰ পৰা এটা ব বটল কিনিছে তাৰপিছত ঢালিছে বিশ টকা লৈছে পিছত এইটোৰ পৰা
উম।
আ মোক দোকানত থৈ আহিলে । যায় কিনে এ বৰ্তা কাম কৰিব গৈছে।
অ' কিন্তু তেনেকুৱা আজিকালি ইলিগেল হয় নহয় এইবিলাক। ক'ত কেনে আকৌ ধৰা পৰিল আকৌ দেৰ হৈ যাব। আজিকালি মানুহ পেট্ৰ'ল পাব লগীয়াহে নাই।
উম। পিছে তোমাৰ মিঠু কি কৰি আছে?
নক'বা আৰু মা মই দিনতে চিকেন বনাই আছিলো চিকেনৰ গোন্ধ শুঙি পেলাই টাৱা টাৱা কৰি আছে। কৈ আছে দে অকমান খাবলে ধুনীয়া গোন্ধ। পাই আছো।
উম তাই টকা টকা কৰি আছে।
মই এদিনো শিকোৱা নাই তাক এনেকৈ কথা পাতিবলে। কিমান ভালকে কথা পাতো যে মিথু নিজে নিজে।
এই কোনোবাতো কোনোবাতো কৈছে ন এইটো ভাষাটো।
একো কোৱাই নাই। আমি সদায় তাৰ লগৰ ৰেগুলাৰ অ' ৰেগুলাৰ ৰেগুলাৰ ইমান ভাল ভাল কথা শিকাও যে মিঠু ক'। হৰে কৃষ্ণ কৰা ৰাতিপুৱা গুড মৰ্ণিং ক'ব লাগে। নাই এইবিলাক নকয় ই নিজৰ মৰ্জিমতে খোজে যেতিয়া টাইম হব তবা তবা তবা মাতি দে ইমান হাঁহি উঠি যায়। মই কও ইমান ভাল ভাল বস্তু শিকে ক তাহতে মোৰ গোট খাই পেলাই মোৰ ভাত খাই পেলাই তবা তবা শিকিলি কবলে! মানে কি কবা আৰু।
উম ভাল বস্তু মানুহ নিশিকাই এতিয়া পাখিয়ও নিশিকা নে?
এনেই নকবা চৰাইবিলাক বেছি একে।
হ' টামাটো আছা? তাই গোটেই দিন দুটাই টি টি টি টি কৰি থাকিব।
একো মৰমো লাগে নহয় বহুত একো যেতিয়া ভাত খাবলৈ বহো এনেকে চাব যেন মানে গোট ত চকু পানী ওলাই গৈছে নেকি তই মোক নিদিয়াকে তই অকলে খাবলে তই বহিলি, এইটো পেটত ভাজ ন' এনেকে ম মৰম লগাকে চাই থাকে।
আমাৰ দগীটোতো তোমাক খাব বহিলে ৰাণা ঘৰৰ ফালে চাই থাকে হা, উম পাকঘৰৰ ফালে। ফালে চাই থাকে। যেতিয়া মই থাল টো লৈ বহো তাই চিঞৰি থাকিব মোক দে। তাক কিন্তু দিছো, সেইটো নাখায়। যি তাই খাই আছে, মইও হে
ভাবিছে মোক বেলেগ দি দি পেলাই, তুমি গৈ কিবা বেলেগ খাই আছা নেকি? স্পেচিয়েল কিবা খোৱা তেনেকে ছেম মোৰ লগত
তাৰ পিছত তুমি মোৰ ভাগৰ পৰা দিবা, এইটো খাই লও লব, কিন্তু তাৰতো নাখাওঁ।
কব কি, ওম তই ইমান স্পেচিয়েল খাই আছিলা আৰু মোক সেই দালি ভাত দি শুকান- শুকান ভাত, কবলে অ, ইমান স্পেচিয়েল খাই আছ। অ মিঠুতো তো একেই, আমি তাক যদি ধুনীয়াকে আমাৰ মিঠুৰ মানে, ফেভৰেট খোৱা হ'ল আলু ভাজি। আৰু ডিমৰ আমলেট, ডিমৰ আমলেট হ'লে আৰু একো নালাগে ফেভৰেট ডিম আমলেট।
আমাৰতো হল, আমাৰ এখিনি মাংস।
আৰু দগীবোৰো মাংস বেছি ভালেই পায়।
তাৰ মাংস, মাছ দি তাৰ খোৱা হৈ যায়। নিৰামিষৰ কি চিন্তাই ইমান ন পখৰা দে হাব উপাস পৰা গোটেই দিনটো উপাস
কি কবা আৰু আমাৰতো একেই,
দহি দিলে অলপ খাব, দ দহি দিলে অলপ খাব। তাৰপিছত আৰু নাখায়।
মই যদি কেতিয়াবা জিয়াম অকল খালি দালি ভাত দিলোঁ।
উম।
কি উগৰাই পেলাই দিয়ে একেবাৰে। নাখাও তই খা খালি ডালি ভাত মই একদম বেয়া পাওঁ। ক'বলৈ ও এটুকুৰা আলু কি আনে খাবলে লগত দালি ভাত দিছে
আলু দিলাতো ভালেই আমাৰ ঘৰত খালি আ আছে আলু আলু আনি থাকিব ইমান আলু ঘৰ
ইমান আলু খাব পাৰে মই ৰ অকণ কমাই আলু খা নহলে চুগাৰ হৈ যাব। নাই। ইহঁতৰ আলু ফেভৰেট ইম আলু ভাজিত এটা আলু কিমান ডাঙৰ টুকুৰা হয়। ভালেই টুকুৰা হয় ন একেবাৰতে গিলি দিয়ে পুৰা। মানে ইমান ভাল খাবলে আৰু আমাৰ যোনটো এটা কলা এটা মেথু এটা